আহ আহছেছ গিলিচ থাকে গিলিচ
ব্লিচ অ আজিকালি ফিফাইত বহুত ব্লিচ ওলাইছে।
তাকেইেতো এতিয়া আই গ্লিচ হেকাৰ
হেকাৰ বিচ কি কোবা
উম আমাৰ নিচিনা আমাৰ নিচিনা ফেৰ পোৱালি সেই কাৰণে মানে সেইটো নবনা হৈ গৈছে আৰু বস্তুটো
আমি টুৰ্ণামেণ্ট খেলিব লাগিব বুজিছা।
অ ঠিক কৈছা।
সঁচাকৈ টুৰ্ণামেণ্টখিনি খেলিব লাগে এপ এটা চোৱাচোন ভাল এপ এটা
বিচাৰিব লাগ বিচাৰিব লাগিব ৰঞ্জনে এটা এপত খেলে নেকি টুৰ্ণামেণ্ট তাৰ বোলে ভালে বোলে নোবৰা নোবৰা পোৱালি আহে।
মোৰ এপটো ল'ব লাগিব আমি আমাৰ গেম পও ভাল হৈ যাব ন তেতিয়া।
উম
কিছুমানে অকণমান হেভি হেভি টুৰ্ণামেণ্টত জইনো কৰিব পাৰিম আহিয়ে থাকে ন হেভি হেভি টুৰ্ণামেণ্ট
অ যোনে যোনে ই স্পৰ্টৰ চান্স এবাৰ পাই গল ন ত লাক খুলি গ'ল ন।
কবৈ নালাগে আৰু
ক সহঁত কপাল ভাল আমাৰ কপাল ফুটা
উম আমি এনেই গ্ৰাইণ কৰি আছো।
উম আমি অকল আমি টাইম ৱেষ্ট কৰি আছো ইহতে টাইম ইউজ কৰি আছে ভাল জেগাত। তেনেকে হলে কেনেকে হ'ব।
এনেকৈ হ'লেতো নহ'ব ন
সিহঁতৰ গেম খেলিলেও ঘৰৰ পৰা গালি নিদিয়ে আমাৰ গেম খেলিলে ঘৰৰ পৰা মাৰি ধৰি
উম
উমহ
এ তুমি কিহলৈকে পঢ়িলা?
হা হা
তুমি কিহৰলৈকে পঢ়াইলা
কি কি কি
তুমি কিমান ক্লাছলৈকে পঢ়িছিলা?
টুৱেলভ
টুৱেলভ টুৱেলভত চাইন্ঞ্চ ল চি নাই নাই আৰ্টছ।
আঠ
কিমান পাৰ্চেণ্টেজ আছিল তোমাৰ
হা
তোমাৰ কিমান পাৰ্চেণ্টেজ আছিলে টুৱেলভ
ফিফটি থ্ৰী
ফিফটি থ্ৰী আকৌ মেট্ৰিকত
মেট্ৰিকত ফিফটি ছেভেন
হে
ফিফটি ছেভেন
ফিফটি চেভেন তুমি দেখোন আই টি আই এপ্লাই কৰি দিব পাৰা
এ মন নাই এলাহ এলাহ বুলিলে কৈলে
হম
সেইটো
এলাহ কৰিলে কেনেকৈ হ'ব?
মোক যে ৰঞ্জনে যে ফোন কৰি আছে।
মোকো
সি মানে কি জানা সি চেণ্টাৰ আহিছে যে।
উম
এতিয়া মানে ঘৰলৈ গৈ আছে সি খোজকাঢ়ি খোজকাঢ়ি অকলে অকলে ঘৰলৈ গৈ আছে যে
অ আহ গম পাইছো।
ফোন কৰিছে পটো। বেলেগ ধৰণৰ দেই
কি কেনেকে জানিবা আমি কি কৰি আছো ন এতিয়া।
তাকেতো আৰু এইটো তোমাৰ বিজিও নেদেখায় নেকি ন কথা পাতি থাকিলে ইয়াত।
নাই নাই
উম
নি
কি ভাবিছে কলটো কিয় উঠৱা নাই তাৰপিছত তোমাকো ফোন কৰিছে ভাবিছে কি তুমিও কিয় উঠোৱা নাই।
অ মই ডাইৰেক্ট কাটি দিছো।
অ মই নাই কটা নাই মই, পাৱাৰ পতনি টিপি কেনে চাইলেন কৰি দিছো আকৌ কৰিছে। অ লগৰতে কৰিছে।
বাদ দিয়া থোৱা এতিয়া।
উম।
নিউ টেষ্টাৰ অলছ' ন'ন এছ লাইন টেষ্টাৰ অফিচ। চেষ্টা দিছে, বেচিকেলি ইলেক্ট্ৰিকেল টুল ডেট ৰিচেম্বল স্ক্ৰু ড্ৰাইভাৰ এন ডিটেকচ দি প্ৰেজেঞ্চ অফ বলটে চিনা চাৰকেছ অৰ চাৰ্কিট অৰ কণ্ডাক্টৰ বাই ইলুমনেটিং ইজ ম্মল নিয়ন লেম্প, ইনচাইট টিছ হেণ্ডেল এই মই তোমাৰ প্ৰেক্টিকেল পঢ়ি আছোঁ। প্ৰেক্টিকেল এক্সাম আহি আছে ন উম!
উম! উম! তোমাক কিমানি ইয়েছ কিমানি ইয়েছ চলাইটে কৰা ।
মোৰ এইবাৰ এইটো ফাৰ্ষ্ট ইয়েৰ এক্সাম দিমহে।
অ দিবাহে।
উম, বহুত বেয়া জানা তোমাৰ হেৰি যোনটো আমি ৱাইৰিং কৰিব লাগে ন।
উম!
এতিতে হোল্ডাৰ, এটা হল্ডাৰ বা ইটো হোল্ডাৰ লয় ইটো চাৰ্কিট লয় ইটো চাৰ্কিটৰ পৰা ক সিটো চাৰ্কিট টালত আনিব লাগে আৰু, কবই নালাগে আৰু।
ত ৱাইাৰং কৰোতে ন।
উম অকমান। খেলি -মেলি হৈ পেলাই যদি ফেচে ফেচে লাগি থাকে, ডাইৰেক্ট জ্বলি যায় ন হুম।
আৰু, কামত যদি কচ নাথাকে তেন্তে সেইটো কামেই নহয় বে।
উম, এইটোটো হয়।
কামত কামত সদায় কষ্ট হ'ব লাগে, আৰু কষ্ট নোহোৱা কাম নায়েই।
অ।
সেইটো তুমিও জানা।
বস্তুটো কৰিব লাগিবই, চাৰ্টিফিকেটখন পাই গলে টেনশন নাই আৰু।
অ চাৰ্টিফিকেট ওলালে ভাল এটা জেগা যদি তুমি সোমাই গলা, তেতিয়াটো তোমাৰ টেনশ্যন নাই। হেল্ল'!
এইটো বুলিও নহয় ন তোমাৰ যেতিয়া এইটো এক্সপিৰিয়েঞ্চ হৈ যাব পুৰা তেতিয়া হাতৰ কামটো নিজে জানিম ন আৰু আমাৰ দেখোন জানাই কিমান কিমানৰ ঘৰত হ চাৰি কৰিবই লাগে। এখন হাউছৰ ৱাইৰিং ঠিকা লৈ ল'লেতো হৈয়ে গ'ল মোৰ। তেনেকে মাহত চাৰি -পাঁচটা ওলাই থাকিলেই হ'ল মোৰ।
হে হে হে, হৈ যাব আৰামতে।
আৰামত হৈ যাব মোৰ।
চলি থাকিব পাৰিব ভালদৰে।
লাগিলে ইলেক্ট্ৰিকৰ দোকান এখন খুলি ল'ম নিজৰ কি আছে ন।
উম! তপা তপা প্ৰফিট উঠিব।
হম।
চব পিনে মিলাব লাগে অৱ। এতিয়া এতিয়া সৰু হৈ থকা নাই ন।
উ তোমাৰ হাইট কিমান আছে এনেই?
মোৰ হাইট তোমাৰ ফাইপপইন কিমান আছে ম।
পুলিচ পুলিচতো এপ্লাই কৰিব পাৰাতো পুলিচ বি এছ এফ।
উম! উম! কৰিম কৰিম এইবিলাক।
পুলিচও কিতাপ আছে নহয় কিতাপখিনি পঢ়োতে ।
হ হা হা হা
পুলিচৰ কিতাপখিনিও পঢ়িব লাগিব নহয় ৰিজনিং।
এই পঢ়া- শুনা কাম বিলাক পঢ়া -শুনা কাম বিলাক কিয় কৰা বেয়া লাগে।
উম!
বহুত দুখ লাগে।
ৰিজনিং আছে মেথছ আছে। জি কে আছে।
আকৌ এক্সাম দিবলৈ কাৰণে ক'ত ক'বাত, ক'বাত, যাব লাগিব।
অঁ সেইটোতো বাই চান্স বা তুমি এক্সামত কোৱালিফাই কৰিলা।
আকৌ ফিজি - ফিজিকেলটোতো আছে মেইন বস্তুতটো ফিজিকেলে ন?
উম তাতেই বহুতে ফেইল হৈ যায়।
উম। ফিজিকেলত কম দৌৰিব লাগিব নেকি! দৌৰা, হাই জাম্প, লং জাম্প
উম। অঁ এতিয়া কি হয় লাইফটো যোন পিনে লৈ যায় সেইপিনে গৈ থাকিম।
বাই চান্স বুলে আমি স্পৰ্ট প্লেয়াৰ বুলি কৰিলোঁ অ'হ।
কপাল ফালি যাব গম পাইছা?
উম। এ পাৰি আমি যে এই এপটোৰ পৰাই ধুনীয়াকৈ উলিয়াই থাকিব পাৰো যদি মানে বি আৰ চিআৰ নেখেলোঁ ন'।
অঁ' ।
বাৰ্মুদা নেখেলি যদি আমি এইবিলাক অ টুৰ্ণামেট চুৰ্ণামেণ্ট খেলোঁ ন ধুনীয়াকৈ
অঁ ঠিক।
কিন্ত খালি ফকাচ লাগিব আৰু টিম কৰদিনেচ চনটো ভাল হব এনেকুৱা নহয় যে এই কিল এটা পাইছোঁ এই দুইডাল দৌৰি গ'লো বা চাৰিডালেই দৌৰি গুচি গ'লো ।
অঁ' এইটো এইটো হলে তোমাৰ লাভ নাই তোমাৰ হেৰি বেলেগ এটা স্কৰ দে সোমাই কেনে অ' হেৰি স্কৰ টো পাই। পাৰ্ট কৰি কেনে গৈছিলে বাৰু আমাৰ।
টুৰ্ণামেণ্টত তুমি কি কয় ৰখা। অঁ' ৰোটেচন মেইন টুৰ্ণামেণ্টত।
উম।
তুমি ভাল স্পট এটা লৈ ৰ' ৰোটেচন মাৰি থাকাচোন এটা - এটা স্পটত ধৰা তুমি এটাক মাৰিলা এটা টিমক ৱাইপ আউট কৰিলা। সেইটো স্পটত ৰখি থাকিব নহ'ব ডাইৰেক্ট ৰোটেচন মাৰি বেলেগ এটা স্পট।
অঁ তাত ৰখি থাকিলেতো তো তোমাৰতটো ওচৰে পাজৰে যোন কেইটা স্কড থাকিব সিহঁতেতটো লোকেচনটো পাই যাব ন ইয়াত ফাইট হৈছিলে বুলি ইয়াত থাকি ইয়াত আহিবই গোটেই কেইটাই।
কাৰণ, কাৰণ কি টুৰ্ণামেণ্টত সবেই হোল্ড কৰি খেলে কোনো ৰাছ নেখেলে। বেছিভাগে।
সেইটো মানে তুমি অ আৰু তুমি হেৰিত টুৰ্ণামেলাকৰ যোনটো যে এট এপত টুৰ্ণামেণ্ট থাকে সেইটোত কিন্তু বহুতে ৰাছ কৰি খেলে কাৰন কি তাত কিলত পে থাকে না।
উম।
টো ৰাচ কৰি খেলে আৰু যো - যোনবিলাক ইষ্ট পৰ্ট থাকে ন সেইবিলাকত সেইবিলাকৰ হ'ল্ড কৰি খেলে কাৰন কি সেইবিলাকত বুহিয়া মেটাৰ কৰে।
উম উম বুইয়া, পইন্টছ। বুইয়াত বেছি পইন থাকে ন!
সেইটোৱেটো বুইয়াতো মেটাৰ কৰে সিহঁতে ৰটেচন মাৰে ৰটেচন মাৰাৰ টাইমত যদি যোন আগত আহি আহিব সিহঁতক মাৰি সিহঁতক কিল কৰিব।
উম।
তাৰ পিছত সিহ - সিহঁতে আৰু বাকী ৰ আকৌ ৰটেচন মাৰি কেনে বুইয়াতো সিহঁতে চাই ই স্পটৰ পোৱালি বিলাকে।
নহয় এপত কিলটো মেটাৰ কৰা ন' কিলটো মেটাৰ কৰা মানে হৈ অ যায় ন যোনবিলাকে এম্বুজ কৰি ৰখি থাকে। কে, কিন্তু থাৰ্ড পাৰ্টিটো কৰিবই।
অ' তাতে সিহঁতে কিল ও ওলাই যায় তাৰ পাৰাই।
উম আৰু ফাইট লওঁতে বেচিকেলি গোট ফালে ওৱাল লগাবই লাগিব চবফালে।
অ অ মই এনেকে বহুত টুৰ্ণামেন্টত মৰিছো জানা মই এটা মাৰিম নহয় তাৰপিছত মই লগাও উ হেৰি দুটা চাইড ৱালটো লগাও এটা চাই খোলা থাকে দূৰৰ পৰা থাৰ্ড পাৰ্টি দিয়া মোক
উম
মনে বহুত টুৰ্ণামেন্টত এনেকা মই ঠগন খাইছো
উ ৰোট্শন মেইন
অ আৰু এই এ টুৰ্ণামেণ্ট বিলাকত যে ত্ৰাসষ্ট কৰিব পাৰি কিন্তু দেই
পাৰি মই কৰিছোঁ অ মই পে'মেণ্ট কৰিছোঁতো
উম আৰু তোমাৰ গোটেইখিনি চবৰে কাপোৰ একে একে থাকে
আহ আহ
চেম ড্ৰেছ
এই সেই ড্ৰেছটো মোৰ তাত আছে জানা যোনটো ড্ৰেছ দিয়ে ন
অ চবতে বেলেগ বেলেগ দেশ থাকে মই যোনটো টুৰ্ণামেণ্টত খেলো না সেইটো এটা ব্লু কালাৰ এটা যে চেঞ্জিং মণ্ডল যে এটা আহিছিলে যে তেনেকা অ সেই ব্লু কালাৰটো সেইটো আহে কিছুমানত বেলেগ আহে আচ্ছা কিছুমানৰ তাত বেলেগ আহে আৰু মানে চব চব গোটেই কেইটা এপত মানে বেলেগ বেলেগকে আহে ন
উম
সেইটো কাৰণে গম নাপায়
সেয়া হ'ব দিয়া পাছৰ কথা পাতে।
দিয়া হ'ব তেন্তে ন
উম উম
দিয়া